হেল্ল'
অ' শুনা পাইছা নে?
অ'শুনা পাই আছো।
অ', শুনা পাইছো, কিন্তু ৰিংটনটো বজাৰ লগে লগে বুজি গৈছে গোত বহুত বেয়াকে। হেডফোনডাল লগাই লৈছিলো, একদম টং, টাং কে বজিছে।
অ'এয়াৰফোন লগালে দিগদাৰ হয় আকৌ, কথা-বতৰা নুশুনি মানে।
শুনা পাইছো আজি চোন। আগতে শুনা পোৱা নাছিলো, হেডফোন লগাই আছো।
নাজানো, আও। মোৰ হেডফোনডালে বেয়া নেকি নাজানো, মোৰ হেডফোনডাল লগোৱাৰ লগে লগে মানে ইকো হৈ থাকে, তই কালি ক'ৰবাত ফুৰিব গৈছিলি?
অ', গৈছিলো, অলপ ডাও টাউনৰ পিনে ওলাই গৈছিলো।
অ'।
এনেই হস্পিতালৰ পৰা ওলাই ডিউটি কৰি মেলি আৰু ওলাই গ'লো। ভাবিলো নাই একো মন-চন ভাল লাগি থাক তাপা ওলাই যাও আৰু ক'তো যোৱাও নাই।
অ', হস্পিতল-হস্পিটেলত কিহৰ ডিউটি?
হস্পিতেলত এয়া আৰু এ, আমাৰ ডিউটি থাকে, পেচেণ্ট বিলাকক চাব লাগে যে। ডাইটিচিয়ানৰ।
অ' পেচেন বিলাক চাব লাগে। তাৰপৰা ওলাই পেলাই কি ফুৰিব ঘৰলৈ গৈ ওলাই গৈছ নে নেকি?
ঘৰলে গ'লো অলপমান কিন- কিনকে বৰষুণ দি আছিলে, তাৰ পিছত ভাব বৰষুণতটো চাই লওঁ বতৰটো আকৌ বেয়া হৈ যায় নেকি। তাৰ পিছত লগৰ জনীয়ে ক'লে তই হেৰি এটা কাম কৰা ঘৰলে যোৱা ফ্ৰেছ হৈ আহা আৰু কুুৰ্তাহে পিন্ধো আৰু। আৰু ঘামে -চামে আৰু যাবলে ভাল নালাগে। সেইকাৰণে ঘৰলৈ গৈ গা চা ধুলো। তাপিছত লাহেকে ওলাই গ'লো আৰু অলপমান।
অঁ এনে হস্পিতলৰ পাও কেতিয়াবা ডাইৰেক্ট গৈছ নেকি?
ডাইৰেক্ট কেতিয়াবা যাওঁ, এদিন গৈছিলো বাৰু তেনেকে ওলাই। বজাৰো কৈছিলো।
অ।
অ আমাৰ ঘৰত নতুন আলহী আহিব যে, সেইকাৰণে কাপোৰ কানি কিনিছিলো আৰু।
সেই আগতে
অ আগতে কেইদিনমান আগতে।
তাকে এতিয়া ফ'ৰ্চ বুলি চবেই একদম ওলাই আহক, ওলাই আহক, কৰি আছে এতিয়া নাই। ইফালে ইফালে নাই দুদিনমান পিছত ওলাম কে আছে। মই ৰিকুৱেষ্ট কৰি আছো কি হ'ব তেনেকে, চবেই জেন আজিয়ে লাগে আজিয়ে লাগে। ডেলিভাৰী পাৰ্চেল এনেকুৱা নিচিনা হৈ আছে।
এই মানে চবেই চাওঁ চাওঁ মানে ৰখি আছে আৰু নতুনকে আহিব আলহী আৰু। মানে অ' সেইটো কাৰণে, তাকে এতিয়া চবে সুধিবই আৰু নতুন নতুন আৰু যেতিয়া সুধিব।
উম আৰে লগৰ জনীয়ে কি কৰিলে কি খালি কি কৰিলি ফুৰিবলৈ যে গ'লি?
এই অলপমান কফিতে আইচ এ কি কয় আইচক্ৰীম দিছিলে।
উম, ক'ল্ড কফি নেকি?
কল্ড কফি টাইপে হয় অ। তাতে আইচক্ৰীম দিছে খাই ভালে লাগিছে তাৰ পিছৰ সেই কফি খিনি আৰু মান তিতা।
পিছৰ খিনি খাব নালাগে তেতিয়া বস্তু খিনি গেট খিনি ৰৈ যায় ন সেইখিনি পিছৰখিনি খাব নালাগে।
ঠিকেই বনাই দিছে বস্তুটো একো নাই ব্লেক কফিহে হয় আৰু ব্লেক কফি এনে হাৰ্টৰ কাৰণে ভালেহে খাব লাগে।
উম, কিন্তু সেই টোপনিটো কমে।
টোপনিতো নাই মোৰ আকৌ‌ উল্টা হৈছে কফি খিনি খাই লৈ আৰু টোপনি এনেও ধৰি আছে আৰু বেছিয়ে টোপনি ধৰিছে এই কৈছে তোমাৰ অচৰ হোৱা নাই ওলতাহে হ'ল।
আজিকালি টোপনি পুৰা হয় নেকি?
পুৰা হয় মই মানে গম নোপোৱা হৈ থাকো।
মোবাইল টিপা নহয়?
মোবাইল অলপ অলপ টাইম টিপাৰ পিছত মই আৰু নোৱাৰো আৰু মানে বাগৰিব লাগিবই।
অ ভালেই আচলতে ভালেই হৈছে ৰুটিনটো বহুত ভাল হৈছে। কিন্তু বেলেগ বেলেগ পঢ়া- পাটি নহয় আৰু সেনেকে।
বেলেগ পঢ়া -পাটি এ কেতিয়াবা মানে সেই ক্লাছ -শ্লাচ গ'লে বাৰু সেনেকুৱা মানে শেষ হ'লেহে তেতিয়া পাৰিম চাগে। পঢ়িবলৈ আৰু ইয়াত কিতাপ আনি অলপ চলপ পঢ়িব পাৰিম, অলপ চলপ আৰু, ইমান নহয় আৰু।
দেখাই দেখাই পঢ়িলে বেয়াহে, যে মানুহে চকু দিয়ে। চকু, কাণ দিবই এনে পিছত একো নাপালে। কৰিলে সেইটোত
কিন্তু এটা কথা সুধি শুনিছোঁ আৰু, ইয়াতে বোলে কৰা কেইজনী মানে, এডি আৰু ই চাকৰি পাইছে বোলে, গভমেন্ট জব বহুতে পাইছে বোলে। আৰু বেলেগ ভাল হস্পিতেলটো পাইছে। পিছে মেমে বোলে চাকৰি দিয়ে, তেনেকে।
অ', অলপ অলপ ভাল চেলাৰী হ'লে ভাল আৰু, তাৰপিছত কালি, ক'ত। ক'ত গ'লি কি কেফে গ'লি?
এই এখন, এনভো কেফে আছিল নেকি? ডাউন টাউনৰ অপ'জিটত।
ডাউন-টাউনৰ অপজিতট তো অ', আজিকালিতো গোবিন্দ বৰ, গোবিন্দ বৰ মাকহঁতো তেনেকুৱা আছিলে। এই অভাৰ ব্ৰিজখন হৈ, গোটেই বেয়া হৈ গ'ল ন?
অ' অ', মানে সেইপিনে, পেণ্টালঞ্চৰ পিনে যাব নোৱাৰি। অ', বহুত গাড়ী আহে, ডিভাইডাৰটো বন্ধ কৰি দিলে ন', ব্লক হৈ গ'ল।
হয় নেকি? কোনফালে দি যাব লাগে?
তলেদি যাব লাগে, ব্ৰিজৰ তলেদি পাৰ হৈ যাব লাগিব।
অ', তাতে এখন, ভাল ম'মোৰ এখন দোকানো আছিলে। কিন্তু দাম বহুত লয়, ভাল মানে দাম যিমান, সিমান কোৱালিটি ভাল নহয় আৰু, গোবিন্দম নাপাওঁতে। আমাৰ গণেশ মন্দিৰ পিনৰ পৰা গ'লে, গোবিন্দক নাপাওঁতেই পায়, ৰাইট চাইডে।
হয় নেকি? নাই, চোৱা নাই মই। বহুত কেইখন কিবা-কিবি নতুন নতুন নতুন বহিছে নহয়, আজিকালি আৰু হয় নেকি? না কেফে বিলাক নতুন নতুন বহিছে, কিছুমান আৰু পুৰণাও আছে, এইখন নতুন হয়।
হয় নেকি? আৰু হেৰিত গৈছ নে নাই, পেণ্টালুছ গ'লি, কালি।
পেন্টালুচ গ'লো, ইয়াতে মানে খানাটো ইমান ভাল নহয়। এ মক তেলচ পাই। আকৌ সেই ক'ল্ড কফি টাইৰ এনেকুৱা কিবা-কিবি পায়, বাকীবিলাক ইমান এনেকুৱা নাই আৰু খালি ভিউ পইণ্টটো ভাল যে। কথা চথা পাতিব পাৰি, বহি পেলাই।
উম্।
সেইটো কাৰণে গ'লো আৰু।
এই অপেড নেকি?
অপেন হয়, দেখা নাই নেকি? বাহিৰৰ পৰা এনেকে দেখা পায়, ভিউ পইণ্টটো। অ', অ', তেনেকুৱা টাইপৰ।
বৰষুণ পৰাৰ কাৰণে ভাল, এনেই হ'লে টেৰেছ গাৰ্ডেন, গুৱাহাটীৰ নিচিনা জেগাত টেৰেছ গাৰ্ডেনবিলাকত ধূলিয়ে সোমাই থাকিব ন'। ধূলিয়ে সোমাই থাকিব, কাৰণ ৰাস্তাৰে
অ', বৰষুণৰ দিনত বৰষুণৰ দিনত আহিছে। কৈছে, ভিউটো চায়ে ইমান মজা লাগিছে। কিন্তু এতিয়া ভাল নালাগে আৰু, লাইট বিলাক বেছি পকাচ চুৱাইছে, গাড়ী লাইট বিলাক চকুত পৰে ন'।
অ',
সেই সেনেকুৱা আৰু। এ বৰষুণ চৰষুণ পৰিলে ভাল লাগে আৰু। তেতিয়া চাব
বৰষুণ পৰিলেহে ভাল টেৰেছ গাৰ্ডেন বোৰ নহ'লে এইবিলাক ধূলিময় হৈ থাকিব ন। কিমান ধূলি গুৱাহাটীখন গাড়ী মটৰ অহা যোৱা কৰি থকা। পলিউচন বৰষুণ হোৱাৰ কাৰণে ভাল হৈছে আৰু।
অ'কালি অৱস্থা বৰষুণ কিন্তু তেনেকে নপৰিলে মানে মই ইয়াৰ পৰা হস্পিতালত পৰা যেতিয়া ওলাইছো তেতিয়া কিন কিনকেহে দিছিলে। তাৰপিছত আৰু নাই আৰু বৰষুণ। কৰিব নেকি বুলি ৰাতিহে দিলে আৰু আহি পোৱাৰ পিছত।
কালি।
অ'
আজিতো বৰষুণ পৰি আছিলে এ অলপ আগতে অকণমান এনেই ৰি ৰ'দৰ জিলিং জ্বালাং নিচিনা কৰে তাৰপিছত আৰু ৰ'ড শসদ নাই মই এতিয়া নতুন আলহীক কাৰণে শ্লিপিং বেগটো আনি থৈ দিছো শ্লিপিং বেগটো ধুব পৰা নাই ধুব মানে মাই কৈছেতো অ দে তল পানী দি অকণমান মচিমচি দি পেলাই ৰ'দত মচিমচি দিলেই হ'ল। মই অৰ্ডাৰ দিলোঁ আহি পাব তাৰপাছত সেই শ্লিপিং বেগটো। ধুব পৰা নাই কেঠা ধুব পৰা নাই বহুত দিগদাৰ হৈছে।
অ হয় ন
আৰু যেনিবা দেটল দুখন আছে এতিয়া বাৰু এতিয়া দৰকাৰী হোৱা নাই পিছত ধুলেই হ'ল এতিয়া হেৰি পিছত দিলেই হ'ল এই এই ওস্তাদিয়ে। দেটল পানী দি মোহাৰি পেলাই কমচে কম ৰ'দত দিব লাগে সেইখিনি ৰ'দো নাই। সৰু সৰু মোজা চোজা তাকেটো। এই তাৰপিছত তাৰপৰা পেণ্টালুনছ কি চালি।
পেণ্টালুনছ কাপোৰ চাপোৰ চাইছোঁ ভালে আহিছে বাকী তাই অ কিবা কিবি এনে চাইছিলো তাৰপিছত তাইৰ ভাইেকেও আছিলে।
বুজি পাইছে নে নাই কি কৈছো।
কেনেকুৱা।
উইণ্ডো শ্বপিং মানে এনেই এনেই ঘূৰা তাতে। মলত এনেই ঘূৰা কিন্তু বস্তু বাহানি কিনি নি
অ তাই কিনিছে তাই কিনিছে মই এযোৰ চেন্দেল পচন্দ কৰি দিলো। তাই খুব ভাল লাগিলে তাই এৰিব নোৱাৰিলে তাৰপিছত আৰু
এ ফৰ্টিন হাড্ৰেড কিবা আছিল নেকি ফৰ্টিন নে ট টুৱেলভ হাড্ৰেড কিবা। কিন্তু ডিচকাউণ্টত পাইছে তাই ফ'ৰ নাইটি নাইন।
ইমান কমত পাইছে।
অ অফাৰ চলি আছে ফিফটি পাৰ্চেণ্ট।
অ'।
খালি বহুতে লৈছে এটাইতটো বাৰ হেজাৰ কিমান টকাৰ বজাৰে কৰিছে অফাৰ দেখি পেলাই।
ইমান টকা বা বহুত টকা থকা মানুহ আছে সেইকাৰণে। লগত লগত ইমান বজাৰ কৰি দিয়ে।
অ', তাৰপিছত, তাই ভায়েকে মানে তাতে কৰে যে, এম বি এ। কৰা আছিলে, তে সেইবিলাক এই সি বস্তু বাহানী এই বিলাক পইচা পাতি কাউন্ট কৰে, বস্তু বাহানি দিয়ে।
অ'।
কিবা, মাৰ্কেটিং টাইপৰ নে কি বুলি কয়, নাজানো এম বি এৰ যে।
অ'-অ'।
অ', ভালেই হয়, তাৰ চেলাৰী হৈছে থাৰ্টি থাউজেণ্ড।
থাৰ্টি, থ্ৰী জিৰ'?
থ্ৰী জিৰ'।
অ', ভালেই।
উম।
মানুহ কেনেকুৱা আজিকালি পেণ্টালুঞ্চত?
মানুহ কালিতো বহুত আছিলে অফাৰ দেখি পেলাই, বহুত গৈছে অ'।
অ', যাই নহ'লে পেণ্টালুঞ্জ বুলি।
যায়, কাপোৰ-কানি বিলাক ভালেই এনে কালি চালোঁ বস্তুবিলাক।
অ'-অ', পেণ্টালুজ নাপাওঁতে আৰু এখন পায়। এই খানাপাৰাৰ পৰা আহি থাকোঁতে পেণ্ডালচ নাপাওঁতেই, মানে ৰা-শিপিনাৰ পৰা ৰাইট ছাইড হ'ব। ৰিলায়েঞ্চ ট্ৰেন্ঞ্চ নামৰ এখন আছে, ৰিলায়েঞ্চ ট্ৰেন্ঞ্চত গৈছেনে নেপায়।
এবাৰ গৈছিলো নেকি, এদিন লগৰ এজনীৰ লগতে গ'লো নে, কাৰ লগতে গৈছিলোঁ‌, বা তোৰ লগতে তে গৈছিলোঁ‌ মনত নাই।
বহুত বছৰ হৈছে ন, মনত নাই।
অ'-অ'।
উম, তেনেকে মল বিলাকত ইমান ঘুৰাও নাযায় নহয়।
অ', আৰু সৰু ল'ৰা-ছোৱালীৰ কাপোৰো আছেনে পেন্টালোঞ্চত? বহুত-বহুত দাম চাগে, এনেই-এনেই।
সৰু ল'ৰা-ছোৱালী তেতিয়ালৈকে দেখা নাই, আছে নেকি।
কিড ছেকচন আছে চাগে।
অ'-অ', যোৱা নাই, ওপৰৰ আমি এ
কিন্তু একেবাৰে পানী, পানী কেচুৱা পায় নে নাপায় সেইটো নাজানো আকৌ।
চাব লাগিব, অ', দে হ'ব দে থৈছো নহ'লে।
উম-উম, ঠিক আছে হ'ব দে।